হেল্ল' শুনিছো কোৱা। এয়া বৰ্তমান ভাতকেইটা খাই অকনমান ফেনৰ তলত বহিছিলো।
অ' মোৰ বেকগ্ৰাউণ্ডত নয়চ আহি আছে নি বাৰু?
নাই নাই কোৱা কোৱা।
অ' অ' অ' বাকী ভালেই নহয় খবৰ?
ভাল ভাল তোমাৰ?
তাকে মোৰ ভালে ভালে, বহুত দিন খবৰ লোৱা নাই মই বোলো খবৰ এটা লওঁচোন ল'ৰাজনৰ কেনে কেনেকুৱানো?
অ' ভাল কথা ভাল কামে কৰিলা।
হা?
ভাল কথা কৰিলে ভাল কাম কৰিলে বোলো, উম ফোন চোন মাৰিব লাগে। বাকী উম উম, বাকী তাকেহে তাকে, বাকী খেতি বাতি লাগি আছা?
খেতি বাতিত লাগি আছো বাৰু দেই আজি তোমাৰ গ'লো অলপ পথাৰলে। তাৰপিছতে আ মাছ পুঠি দুটামানো ধৰিলো ধৰি মেলি আহি আহ এতিয়া ভাত-পানী খাই শুইছো ভাগৰ লাগে যে অকণমান।
হয় হয় হয় লাগেটো লাগেটো, বাকী গৰম কেনেকুৱা পৰিছে?
হয় হয়। গৰম মানে তোমাৰ আজি ইমান নাই বাৰু দেই, বতৰ আজি যথেষ্ট ভাল। ইমান গৰম নাই, আজি গৰম ঠাণ্ডা হেৰি হৈ আছে বৰ, পথাৰত বতাহো মাৰি আছে যথে ত' ভাল লাগিছে।
উম
বাকী মানে মই তোমাৰ কথা এটা অলপ আলোচনা কৰিব লাগিছিলে তোমাৰ লগত। গম পাইছা নাই? এতি কথাটো এনেকুৱা ধৰণৰ যে আজি আজি মানে মানুহবিলাকৰ আচলতে আহ মাজত এই যোনবিলাক আচত মানুহৰ ইন্দ্ৰীয় দুখৰ যোনবিলাক গুণ। অহংকাৰ আচলতে এ মানুহৰ খং, ৰাগ এইবিলাক বেছিকে বাঢ়িবলে লৈছে, তুমি দেখিছা নে জানো? আজিকালি মানুহৰ অহংকাৰ অহংকাৰ সদায় পত পতনৰ মূল, এনেকুৱা অসমীয়াত এষাৰ কথা আছে। আচলতে আমি আমাৰ মাজত ক্ষমা, দয়া, মৰম এই কোনবোৰ সহানুভূতি এই গুণবোৰ আচলতে আহ যোনবিলাক সঠিক মানৱীয় গুণ, সেই গুণবোৰ আচলতে বৃদ্ধি কৰিব লাগে। নে আমাৰ এই যোনবিলাক অ' অ' মানে ইন্দ্ৰিয়ৰ দুখত যোনবিলাক আচলতে গুণৰ সৃষ্টি হয় সেইবিলাক কৰিব লাগে। তুমি কোনবোৰ আচলতে ভাল দেখা তোমাৰ অনুসৰ
হয় হয়। এতিয়া তোমাৰ যি মানৱীয়তাৰ গুণ মই প্ৰথমতে কম সেইটো মানুহে যাতে বেছি গুৰুত্ব দিয়ে বৰ্তমান সময়ত কাৰণ তুমি হয়তো লক্ষ্য কৰিবা যে বৰ্তমান সময়ত মানুহবোকে নিজক লৈ বেছি ব্যস্ত হৈ থাকে। আনৰ কি প্ৰকাৰ বা সি হৈছে সেইটো বৰ্তমান সময়ত দেখা পোৱা নাযায়। গম পাইছা নাই?
হয় হয়। নিশ্চিত ৰূপে। এতিয়া অহংকাৰ আচলতে আমাৰ নিজকে ক্ষতি কৰে গম পাইছ নাই?
হয় হয়
এতিয়া অহংকাৰ আমি আছো, আমি আচলতে অহংকাৰ কেতিয়াও কৰিব নালাগে। নিজৰে হওক বা আ হয় নিজৰ,
সেইষাৰ কথাও আছে।
কথা আছে হয়। এতিয়া অহংকাৰ, বা এই যোনবিলাক আচলতে গুণ আছে খং ৰাগ- এই গুণবিলাকে আচলতে নিজৰ ভিতৰতে আচলতে নিজৰ যোনবিলাক আচলতে তুমি চাবলৈ গ'লে ইন্দ্ৰীয়, সেই ইন্দ্ৰিয় বিলাক আচলতে ধ্বংস কৰে বা নিজৰ আচল- আচলতে ভিতৰ শক্তি বিলাককে ধ্বংস কৰে হয় নে নহয়? এতিয়া মানুহে খঙত কাৰোবাক বেয়াকৈ দুই এষাৰ কয় দিয়ে। মানুহে খঙতে যি -টি কয় দিয়ে। খঙতে আবেগিকভাৱে আ সিদ্ধান্তবোৰ লয়। যাৰ ফলস্বৰূপে পিছত এটা ডাঙৰ পৰিণতি পায়। এতিয়া মানুহে আহ আচলতে খঙৰ গুণ বিলাকে মানুহক আচলতে ধ্বংসৰ পথেৰে নিয়ে। তুমি কিমানখিনি বিশ্বাস কৰা সেই কথাটো?
হয়, নিয়ে নিশ্চিত ভাৱে নিয়ে হয়তো। মই বিশ্বাস কৰো যে বৰ্তমান সময়ত তোমাৰ যি মানৱীয়তা গুণ তাক ফলত তোমাৰ মানুহবোৰ বহুতো পতনৰ পতনৰ ফালে যোৱা দেখা পোৱা যায়। গম পাইছ নাই?
হয় হয় হয় হয় তাকেহে। এতিয়া সেই ক্ষেত্ৰতে তোমাৰ আজি যদি চাবলৈ যোৱা আমাৰ মানুহ বিলাকৰ বা আমাৰ আজি জনসংখ্যা, সাধাৰনবিলাকে- কি হয় মানে তোমাৰ হে কাৰোবাৰ আ- আচলতে উন্নয়ন দেখিব নোৱাৰে গম পাইছে নাই কাৰোবাৰ উন্নতি দেখি উন্নতি দেখিব নোৱাৰে। দে
নোৱাৰে নোৱাৰে নোৱাৰে নোৱাৰে সেইটো কিন্তু বহুত বেয়া কথা গম পাইছ নাই? কাৰণ মানুহৰ আহ সকলোৱে অ মানুহে সকলোৱে আনৰ ভালৰ হোৱাটো বিচাৰিব লাগে একচুৱেলি।
তাকেহে। এতিয়া তোমাৰ মানে কি হয় আজিকালি তুমি যদি গাড়ী এখন লৈছা ঘৰত, কাইলে তোমাক কাইলে তোমাক দেখি বেলেগ এজনে লব আৰু কি হয় মানে, তোমাৰ সন্মুখত তোমাক আচলতে সমৰ্থন কৰি যদি তোমাৰ আ- আচলতে পিছত এজন ঘূৰ শত্ৰু গম পাইছা নাই?
হয় হয় কৰে নিশ্চয়িত ভাৱে নিশ্চিতভাৱে কৰে হয়।
এই আচলতে এই মানসিকতাবোৰ আচলতে বহুত বেয়া মানসিকতা গম পাইছ নাই? ঠেক মানসিকতা এইবিলাক। এই মানসিকতা তাৰ পৰা আমি আচলতে ওলাই আহিব লাগে গম পাইছ নাই? এই মানসিকতাখিনিয়ে মানুহ মানুহক সদায় তললে নিয়ে। মানৱীয় কোনো অধিকাৰেই নকৰে। আমি আমি এইবিলাক মানৱীয় গুণ, মানৱীয় গুণ যোন বিলাক আছে দয়া, ক্ষমা, মমতা, সহানুভূতি সহযোগিতা আচলতে এই গুণ বিলাকৰ আমি অধিকাৰী হব লাগে। তেতিয়া জীৱনত আমি সহায় মানে সঁহাৰি হোৱাত সহায় কৰে। এতিয়া তুমি কিমান খিনি এটা কথা বিশ্বাস কৰা? যে আমি মানুহত মানুহৰ লগত প্ৰতিযোগিতা কৰাতকৈ, তেওঁলোকৰ লগত সহযোগিতা কৰাটো আচলতে ভাল। তুমি এইটো কিমানটো মানে সঁচা বুলি ভাবা আৰু কিয় ভাবা, সেই কথাটো কোৱা শুন?
হয়, হয়, এতিয়া মই তোমাক পুনৰ এটা কথা কলো হয়, তুমি যে কৈছা মানুহৰ লগত প্ৰতিযোগিতা কৰাটো। সদায় সঁচা, এটা সঁচা কথা কব গ'লে, সদায় যদি তুমি নিজক যদি আনতকৈ যদি ভাল কৰিবলৈ বিচাৰা ন', বিকজ যদি তোমাক নিজক বেটাৰ কৰিব বিচাৰা ন, সদায় নিজৰ লগত কম্পিটিচন কৰিব লাগে, হয় নে নহয়? আনৰ লগত নিজক কম্পেয়াৰ কৰিব নালাগে, কাৰণ আনৰ যি স্কিল আছে, সেইটো তোমাৰ নাথাকিবও পাৰে, গ'ম পাইছান নাই?
হয়, হয়, হয়, তাকেহে। হয়, গতিকে সেই ক্ষেত্ৰত তেনেহলে আমি কি কৰিব লাগে, নিজক, নিজক আচলতে আ প্ৰস্তুতি কৰিব, প্ৰস্তুত কৰিব লাগে বা নিজক আচলতে আ সদায় আ ভাল পদ মানে, এজন ভাল ব্যক্তি হিচাপে আচলতে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে। হয় নে নহয়? এতিয়া অঁ তুমি এই কথাটো কি হয়। আৰু এটা কথা আমি চাবলে যাওঁ, তুমি এইটো কথা কিমান ভাবা যে এজন মানুহ সদায় টকা-পইচা বা ধন-সম্পত্তিৰ সফল হ'লে মানুহজন সফল হোৱা। নে আচলতে মানুহজনে, নিজৰ ভিতৰৰ আচলতে যোনবিলাক শক্তি আছে, বা নিজৰ ভিতৰত ভাল গুণ আছে, সেই ভাল গুণসমূহ আচলতে। আ' আ' প্ৰাপ্ত হোৱাটো বা আমি আমাৰ মানৱীয় গুণসমূহ প্ৰাপ্ত হোৱাটো আচলতে। এ প্ৰকৃত সফলতা কোনটো বুলি ভাবা তুমি?
হয়, এতিয়া তোমাৰ এজন তুমি যদি প্ৰকৃত ভাল ব্যক্তি, বা মানুহ যদি হিচাপে চিনাকি হব বিচাৰা, নিজৰ সমাজৰ মাজত, এজন মানুহক পুন প্ৰথমে ক'ম যে এই যিখিনি তুমি এতিয়া গুণৰ কথা ক'লে, সেইখিনি আদৰ তোমাৰ গাত থাকিব লাগিব, তুমি প্ৰত্যেকটো কথাতে সেই আদৰখিনি তুমি দেখাব লাগিব, গ'ম পাইছান নাই?
হয়, হয়, হয়, হয়।
তেতিয়াহে তুমি এজন সমাজৰ মাজত, এখন এজন সুস্থ ব্যক্তি হিচাপে তুমি নিজকে চিনাকি দিব পাৰিবা।
তাকেহে, তাকেহে, সেইটোৱেই আচলতে কথাটো। মানে অ', হয় তেনেকুৱা ধৰণে কথাবিলাক আচলতে। আমি আ আমাৰ বৰ্তমান সময়তটো মই কৈছোৱে যে, আমি যন্ত্ৰৰ মাজত থাকি, থাকি, বা আমি আচলতে এনেকুৱা সময়ত উপ হৈছে সি, মানুহে আজি আমাৰ অস্তিত্বটো আমি বুজি নাপাওঁ মানুহৰ পাইছা নে, মান আজিকালি মই দেখিছো, দেখিছো আজিকালি সৰু সুৰা কাম কৰা মানুহক আমি গুৰুত্ব নিদো। বা বহুত মানুহে আজিকালি ভাল ব্যৱহাৰ নকৰে, মানুহে ব্যৱহাৰ নাজানে আজি আজিকালি সৰু, সৰু আমি যদি আমাৰ নৱ-প্ৰজন্মৰ ক্ষেত্ৰতে চাবলে যাওঁ। বা আজিকালি মানে ভৱিষ্যত প্ৰজন্মটো এনেকুৱা হৈ গৈছে। প্ৰায় ভাগে, মই মানে চবৰ কথা নকওঁ। কিন্তু প্ৰায়ভাগে দেখা পোৱা যায়, সংস্কাৰ তোমাৰ ব্যৱহাৰৰ ক্ষেত হওঁক, আচাৰ ব্যৱহাৰ এইবিলাকৰ ক্ষেত্ৰত সংস্কাৰটো খুব কম। তুমি কি ভাবা? এই ক্ষেত্ৰত আচলতে আমাৰ অ অভিভাৱকৰ আচলতে দুখ আছে নে পাঠ্যক্ৰমী শিক্ষাৰ ক্ষেত্ৰত ভুল আছে? নে আচলতে আমি এ জ্যেষ্ঠ হিচাপে, সেই ক্ষেত্ৰত আমি তেওঁলোকক আচলতে সঠিক পথ দেখুৱাব পৰা নাই।
হয়, হয়, এতিয়া মই তোমাক পোনপ্ৰথমে কব বিচাৰিম যে এ শিক্ষাৰ ঘাই উম' সেইটোৱেই হ'ল তোমাৰ অ ঘৰখন, হয় নে নহয়?
হয়, হয় হয়, হয়।
হয়, আৰু যদি সেই শিক্ষাৰ ঘাই এই ক্ষেত্ৰখনতে যদি পিতৃ-মাতৃয়ে যদি তোমাৰ ভাল আদৰ বা ভাল শিক ক্ষা যদি দিব নোৱাৰে তেতিয়াহ'লে মই ভাবিম সেইটো পৃত পিতৃ-মাতৃৰ গাত দোষ হ'ব পোনপ্রথমে কাৰণ শিক্ষাৰ পোন প্র প্ৰথম গ ঘাই হেৰিটোৱেই হৈছে তোমাৰ নিজৰ ঘৰখন গম পাইছা নাই
হয় হয় নিশ্চয়ৰূপে আচলতে এ আচলতে তুমি জোনটো ক'লা ন কথাটো আচলতে আমাৰ জোন তু কঠিয়াতলি বুলি কৈছা বা আমাৰ মূল জোনটো গুৰিত কৈছা সেইটো সেইখন ঘৰ বুলি কৈছা। আচলতে প্ৰকৃততে শুদ্ধ কথা, কাৰণ আমি আমাৰ ব্যৱ সাৰৰ পৰা ধৰি পঢ়া-শুনা সংস্কাৰ কথা বতৰা কেনেকৈ ক'ব লাগে, সেইবোৰ আচলতে প্ৰকৃততে ঘৰখনত শিকো। ঘৰখনৰ আচলতে অ অভিভাৱক অভিভাৱকসকলে যদি আহ ও ভালকৈ যদি ব্যৱহাৰ নকৰে বা অ অভিভাৱকসকলৰ যদি ব্যৱহাৰ পাতি ভাল নহয়, তেন তেনেহ'লে তেনেহ'লে আচলতে সি অনুসৰণ খিনি আমাৰ আ যিসকল আহ ঘৰৰ সৰু বা আমাৰ অনুজসকল যিসকল থাকে। যি সকলেতো আচলতে অনুসৰণ কৰে। তেওঁলোকে সেই বস্তুবিলাকে অ ব্যৱহাৰ কৰিব নে নকৰিব বাৰু চোৱাখন আজি তুমি বৰ্তমান সম হয় গতিকে এই ক্ষেত্ৰতে হওক বা আজি আ আমি আ আমাৰ ও ও জেষ্ঠ্য হিচাপে আমি আমাৰ সৰু আ যিসকল আমাৰ অনুজ আছে। আমি সেই সকলক সেই আচলতে আমাৰ আদৰ্শটো দিব লাগিব। নিজে আদৰ্শ আচলতে গঢ় দিব লাগিব। লাগিব যে আ আমি এনেধৰণৰ আদৰ্শৰে পৰিচালিত হৈছোঁ। গতিকে ই ইয়াৰ যাতে বাহিৰত আমি কামখিনি নকৰোঁ। আমি যাতে সেই কথাটো সদায় আহ, ধ্যান দি চলো যে নতুন এজন আ আলহী বা নতুন এজন মানুহ লগ পালে কেনেধৰণে নমস্কাৰ সহকাৰে তেখেতৰ লগত কথা পাতিব লাগে
হয় হয় হয়। আজিকালি তুমি আজিকালি আজি হয় আজিকালি ল'ৰা-ছোৱালীবোৰ হয়, আজিকালি ল'ৰা-ছোৱালীবোৰে তোমাৰ নমস্কাৰ দিলে নিদিলে কথাই নকয় হয় নে নহয় নমস্কাৰ নিদিয়াকে।
হয় হয় হয়। আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ নমস্কাৰটো মুখেৰেহে কয় হাতেৰে বা কামে নমস্কাৰ নমস্কাৰ নেদেখুৱাই নহয়, এতিয়া হ হ'ল কি হয় ৰিচেণ্টলি ৰিচেণ্টলি হ'ল কি আমাৰ তোমাৰ কলেজত আছিলে এ ফেছাৰ্চ। ফেচাৰ্ছত তোমাৰ চিনাকি পৰ্বতে মোক আমাৰ যিসকল আহ আচলতে জুনিয়ৰ আছিলে জুনিয়ৰ সকলে তেওঁলোকে ইন্ট্ৰ'ডাকচন দি আছে। তাৰপিছতে আই সি নম নমস্কাৰ নমস্কাৰ মুখেৰে কৈ আছে হাত দুটা পিছফালে তোমাৰ ৰখাই থৈ দিছে। বিছ বিশ্ৰামত আছে মানে আহ নমস্ মই বোলো অ ভাইটি তুমি নমস্কাৰ কেনেকে দিয়া গম পাইছ নে নাই? আচলতে মই তেখেতক কোনো ধৰণৰ ইনচাল্ট বা ইতিকিং কৰা নাই। মই প্ৰকৃত কথাটো এইটোয়ে ক'ব বিচাৰি বিচাৰিছোঁ যে আমি বস্তু টোয়ে তাৰ বা ব্যৱহাৰৰ আচলতে মূল্যতটো বুজি নাপাওঁ। গম পাইছা। অকল অনুসৰণ কৰি আমি আমি সেইটো আচলতে আমি মুখস্থ কৰি যেনেকৈ পৰীক্ষাত লিখোগে। সেইখিনি আচলতে কৰিব লাগে কাৰণে কৰোহে। মনৰ পৰা আচলতে নকৰোঁ। সেই কথাটোৱে আচলতে আহ্ বৰ্তমান সমাজৰ আটাইতকৈ ডাঙৰ বা বৰ্তমান প্ৰজন্মৰ আটাইতকৈ ডাঙৰ কথাটো সেইটোৱে। গম পাইছা নাই? গতি আহ মই ভাবোঁ যে এ আমি এই যোনবিলাক আচলতে অহংকাৰ গুণেই হওঁক। বা আমাৰ যোনবিলাক আহ্ খং ৰাগ এই গুণসমূহ আমি আচলতে আমাৰ মাজৰ পৰা বাদ দিব লাগে। কাৰণ আহএইবোৰ আধ্যাত্মি কতা আধ্যাত্মিকতাই এই গুণবিলাকো আচলতে ঘৃণাই। বা আমি যদি মানৱতাৰ ক্ষেত্ৰলৈ যদি চা-চাবলৈ যাওঁ। মানুহ এজ এ মানে আমি আহ জীৱ শ্ৰেষ্ঠ হিচাপে। বুদ্ধি থকা এটা জীৱ হিচাপে আমি আচলতে এক কথাবিলাক আহ্ বা আমি খং ৰাগ কৰাৰ আগতে আমি এবাৰ ভাবি চাব লাগে। যে আমাৰ অ ভাবিবলৈ এটা সুস্থ মগজু আছে। আচলতে বা আমি কিহৰ কাৰণত সেই খংটো কৰিছোঁ। অ গম পাইছা নে? খং কৰিলে আচলতে নিজৰে সৰ্বনাশ হয়। আমি খঙৰ প্ৰকোপত পৰি বহুতখিনি আচলতে বেয়া কাম কৰি পেলাও। নকৰিবলগীয়া কাম কৰি পেলাও। গতিকে মই আশা কৰিছোঁ যে এই যিমানবোৰ আচলতে গুণ আছে এই গুণবিলাক আঁতৰাই, আমি আচলতে যোনবিলাক মানৱীয় প্ৰমূল্যবিধৰ যোনবিলাক গুণ আছে। দয়া ক্ষমা স্নেহ সহযোগিতা এই গুণবোৰ আচলতে আহৰণ কৰিব লাগে। আৰু আজি যিমানবোৰ আচ টান আ-আলোচনা কৰিলোঁ। এই আলোচন বিলাক আমাৰ সমাজৰ মাজত হ'ব লাগে ইতিবাচক সমালোচনা। আৰু আজি যিমান খিনি কথাখিনি পাতিলো কথাখিনি আমাৰ মাজতে সীমাবদ্ধ হৈ নেথাকে। সকলো লোকৰ মাজতে যাওঁক সেইখিনি আহ বিচাৰিম। বাকী অহ গতিকে আ